শুনিছা অ' কোৱা?
শুনা পাইছানে?
অ' পাইছোঁ।
আহ কিহে কান্দিলে?
এই কুকুৰ
পুহিচা নেকি আকৌ।
উম, নাই নাই এটা আহে নহয়। এই কলেজৰ ছোৱালীজনীৰ লগতো আহে এটা এই আমাৰ ইয়াৰ পখৰতল উম। হেইয়াই আহি থাকে মানে
উম, উম, উম, ভাত পানী দুপৰীয়া?
উম, ভাত খালোঁ কেতিয়াবাই।
উম, এই এতিয়া মানে হেৰিহে কৰি আছিলোঁ। গৰম যে বহুত।
উম'।
আজি সেই নেমু এট মান সে মোক বোল আচাৰ অকণ বনাওঁ, স ৰেচিপি এটা চাই চাই পেলাইহে নেমু আচাৰকে অকন বনালো দুপৰীয়া আজি ৰ'দ হে'।
কেনেকে বনালা?
হেৰি কৰি লৈছো, এ বাকলিটো এৰাই দিয়া নাই আৰু বাকলিৰ লগত একেলগে
মই নেমু আচাৰটো বনাব মই নাজানো।
অ' এই মই সেয়া মোবাইলতে ৰিচ পি এটা চাইছো আৰু, হেৰি কৰি লৈছো প্ৰথমতে সে খচি খচি সেইয়া নেমু কেইটা ধুই পেলাই ৰ'দত দি দিছো অলপ এই পানীটো হেৰি নিগৰ হৈ যোৱাকে। তাৰ পাছত পানীটো হেৰি হৈ গ'ল আৰু শুকালে নহয়। তাৰ পিছত আকৌ হেৰি কৰিছো। টুকুৰা টুকুৰি কাটিছো।
উম।
কাটি কৰি হেৰি অলপ সময় হেৰি কৰি দিছো। কি কয় হালধি ধি আৰু নিমখ সনি পেলাই ৰ'দত দি দিছো। চাকৈ ৰ'দটো কেনেকুৱা? সেই ৰ'দটো দেখিয়ে মই বোলো আচাৰকণকে বনাই থৈ দিওঁ আৰু।
উম।
নাই সেইখন হেৰি কন দিলো ৰ'দত, আৰু নেমু খিনি শুক কুৱা লৈকে সেইখিনি সেই যোগাৰ কৰিলোঁ কিবা আজুৱাইন চব দিছো আৰু লং ইলাচি ডালচেনি সৰিয়হ তাৰপাছত ধনিয়া, এই গোটেই সোপা অকমান ভাজি লৈ মি ক্সিত গুড়া কৰি সেই সোপা চব সান মিহলি কৰি দিছো। আকৌ জলকীয়া আচাৰ অকণ আছিল। এই গোটেইখিনি একেলগে লগ লগাই দিলো আৰু, কি হয় বোলো হৈ থাকিব আৰু।
উম, তেল দিলা?
অ' তেল মানে হেৰি গৰম কৰি লৈছো আগতীয়াকে, তাৰ পাছত ঠাণ্ডা পৰিছে নহয়, সেই নেমু খিনি তাতে বাকী দিছো আৰু, বাকী দি তে তিয়াহে মানে, প্ৰথমতে বাকী দি আকৌ ভালকে লৰাই লৈছোঁ হেৰি তেলখিনিৰ লগত মিহলি হৈ যোৱাকে।
উম।
যেতিয়া হৈছে তেতিয়া সেই সৰিয়হ তাৰ পাছত আকৌ এ মছলা খিনি দি দিছো। আকৌ সেই ৰেড চিলি অকণ দি দিছো ৰংটোৰ কাৰণে।
অ'।
এতিয়া হেৰি অলপ দিব লাগিব, ভিনেগাৰ অলপ দিলে ভাল হ'ব চাগৈ।
অ' ভিনেগাৰ অলপ দিলে দিন থাকে মানে একো নহয় তেতিয়া।
উম, উম ভিনেগাৰ মই তেনেকে ব্যৱহাৰ কৰিও পোৱা নাই যে।
অ' নেমুটোত এনেও টেঙা থাকে তথাপিতো ভিনেগাৰটো দি দিলে ভাল বুলি কয় আৰু।
উম, উম মই ব্যৱহাৰ কৰা নাই যে কেনেকুৱা?
একো নহয়, চল্লিশ টকামান ল'ব। চল্লিশ টকা ষাঠি টকা মান ল'ব ভিনেগাৰ বটল এটা। তাৰ পৰা তুমি মানে আচ চাৰ কনৰ জোখমতে হয় আৰু, চাৰি খাপ মান দি দিব পাৰা। বেছি হ'লে অলপ বেছিকে তেনেকুৱাকে আৰু।
দিব লাগিব আজি আনিব দি দিওঁ, এ আগৰ হেৰি অলপ আছিলে। এ জলফাই আৰু কিবা হেৰি কি কি আছিল জানো আচাৰ।
উম।
এ বহু দিন হ'ল যে হেৰি হৈ গ'ল মানে বেয়া হোৱা নিচিনা হ'ল, আজি পেলাই দিলো সেইসোপা। তাতে ভিনেগাৰ নিদিলো যে।
ভিনেগাৰ দিয়া হয় ঠিকে থাকিলে হয়।
অঁ অঁ, ভিনেগাৰ নিদিলো যে।
উম, ভিনেগাৰ দিলে আচাৰ তোমাৰ ভালে থাকে আৰু ৰ'দত দিব লাগে আচাৰ। আৰু আচাৰ বস্তুটো তোমাৰ অঁ, আচাৰ বস্তুটো চোৱা গাত চুব নালাগে আৰু গা পা নুধাকে চুব নালাগে বুলি কয়।
উম উম।
টো বাৰু ইমান ঘৰি ক'ব নোৱাৰি কিন্তু ন অসুবিধা হলে নোচোৱাকে থাকাই
উম উম উম, সেইটো যেনিবা হেৰি কৰা নাযায় একেবাৰে সাত দিন হ'লেহে পাকঘৰত ভাত পানী বনোৱা খোৱা যায় যে, এনেই চুৱা নাযায় বাও। মানে ডাইৰেক্টলি হেৰি নুচুলেও আকৌ হেৰিকে চোৱা যায় আৰু ইনডাইৰেক্টলি ক'ব লগা হ'লে, এতিয়া
উম।
এতিয়া মোকে ধেৰিয়ে মানে গ
তিনিদিন তিনদিন চাৰিদিনলে আচাৰ খিনি নুচুলে এই কথা নাই আৰু তাৰপিছত।
উম।
সেইটো হয়।
তাকে এতিয়া ইমান কষ্ট কৰিবলৈ বনাইছো, আগত মানে এসোপা নিদিওঁৱে মই।
উম।
এয়া ধুনিয়া আৰু কিবা এইবিলাক যে মচলা খিনি আগত নিদিওঁৱে। আজৱাইন অলপ দি দিছোঁ।
গোটা মছলা দিলে ভাল লাগে খাই টেষ্টটো ধুনীয়া হয়।
উম গোটা হেৰি দিছোঁ আৰু মানে ইমান গুৰি কৰা নাই আও মানে। অঁ অলপ অঁ অলপ জোখত ৰাখি পেলাই। তেনেকে দি কৰি দিছোঁ আৰু।
মই আকৌ জলকীয়া আচাৰ খিনি তোমাৰ একে পেষ্ট বনোৱা নিচিনা কৰিছো যে বিশ হেৰিয়ে এইটো কি বুলি কয় অঁ বিশটা মান জলকীয়া লগ খোৱালেহে চাগে অকনমান হ'ব। এ পুৰা মিক্সিত মাৰি গুড়া কৰি দিছোঁ যে। সেইকাৰণে, সেইকৰণে বস্তু খিনি সৰহ গৈছে। কিন্তু তোমাৰ মানুহে এতিয়া পেকেটত ভৰোৱা বুলি কোৱাৰ লগে অকণমান এইকণহে নাই কিন্তু সহঁতেক খালেহে গম পাব আৰু। এই নখৰ স্কিনশুট মান কনে তোমাৰ কিমান খিনি হেৰি হৈ যায়।
উম।
তেনেকুৱা।
দিলাগৈ নে গোটেইখিনি দিলাগৈ।
নাই নাই ইয়াৰ সেইদিনাখন বৌ দোকান বোলে বহোৱা নাই। এইবুলি কোৱা তাৰপাছত তেল দিবলৈ আছিল যে মোৰ। তেল আৰু সৰিয়হ অলক দিম বুলি তেল সেয়া দিবলৈ আছিলে, তাৰপিছত দিয়া হোৱা নাছিলে তাইক হে দিব লাগিব আও অঁ দিছোঁ। দিছিলো সৰিয়হ আৰু তেল ভাল সৰহ লাগে নহয় লাগে বহুত তেল লাগে।
হয় বহুত তেল লাগে বাৰু মোৰ এতিয়া হেৰি ধাৰা আধা লিটাৰ গ'ল আজি বনাওঁতে। আৰু অলপ লাগিবহে দিবলৈ ওপৰত, দিম আও বোলো এ কি কেছ মিঠাতেল দিছানে?
নাই একে গৰম কৰি পেলাই ঠাণ্ডা কৰা তেলো, দিছো আৰু কেঁচা তেলো দিছো। সেই ঘৰৰ সৰিয়হ তেল আছিল যে ঘৰৰ সৰিয়হ তেল সেয়া কেঁচা দিছো একদম। সেয়া খাটি সৰিয়হঁতেল‌ও গৈছে গতিকে মানে মোৰ মানে হেৰিটো বেছি সোমাইছে আৰু।
উম উম, এনেও হেৰি সোৱাদটোৰ কাৰণে ভাজা তেলো দিয়া যায় বাৰু, কেঁচা তেল অলপ দিলেও ইমান বেয়া নালাগে।
তেল দিলে মানে হেৰি তোমাৰ দিন মানে বেছি দিন ভালে থাকে বুলি কেঁচা তেল দিলেও কয়
উম উম
আজি গ'ল বহুত দিনা মোৰত বনাইছো বাৰু এনেকে মই বোলো কেনেকে বনাও কেনেকে বন কেনেকে বনাও উপায় নাই ৰেচিপি কে এটা বোলো চাওঁ আও এনেও আগত অলপ বনাইছিলোঁ হে মোবাইলত চাই আজিকালি মোবাইলতে আও আগতে মানে বনাইছিলোঁ একো দিয়া নাই খালি নিমখকণ আৰু তেলকণ দিলো যে ইমান ভাল নালাগে মানে এতিয়া আজি দিছোঁ হেই এজনীয়ে মানে চেলে তাতে আকৌ লং ইলাচি ডালচেনি দিলোঁ যে এজনী অলপ মানে চেলেকি চালে কৈছে ইমান ধুনীয়া লাগিছে আও মোক অকণ দিয়া খাই হেপাহে পলুৱা নাই মই বোলো এতিয়া দিছোঁ হে উহো, নেমটো অলপ হেৰি হ'ব লাগিব, তেতিয়াহে।
উম।
এতিয়া বোলো টান হৈ আছে, খাবলৈ হোৱাই নাই।
উম।
তাকে জলকীয়াকে অকণ দিলো খালে আৰু।
অ'। আমাৰ সেয়া জলকীয়া আচাৰকন তোমাৰ মানে এ এচলেক মাৰিলেই গম পাই যাব আৰু, তেনেকুৱা হৈছে, জ্বলাও আছে নহয় খুব।
উম', সেই ঘৰত খুৱাই ভাল, আমাৰ কিনি কিনি অনাহে আছিল।
সেয়াও বোলে সেই অ'। জলকীয়া হেৰি বুলি কৈ কৈছে, কৈছে বহুত খেলোক জলা আছে দেই এনেকা বুলি কৈছে ৰুক্মীণী সেইদিনা।
সেইদিনাখন দি থৈ অহা কেইটা মায়ে বনাও আচাৰ বনাম বুলি কৈছিল।
উম। এ ৰুক্মিণীয়ে কাটিছে বুলি কৈছে, অ', কাটিছে বুলি কৈছে তাই।
তাতে ঘৰুৱা জলকীয়া আও, এনেও জ্বলা হয়ে।
উম', ভালে আচাৰ চাচাৰ অকন থাক কিলে অ', আচাৰ চাচাৰ অকন থাকিলে তোমাৰ ভাতকেইটা খাই ভাল লাগে।
উম।
আচাৰ বস্তুটো তো, আচাৰ আৰু চাটনি এইকেইটা বস্তু।
বাদামৰ চাটনি খাম বুলি কোৱা খাবই পৰা নাই, কাইলৈহে আনি দিলে, মানে কি হেৰি হ'ল এ বোট কেইটা তিয়াবৈ পাহৰি থাকো। এ হেৰি আনিলে মানে। হয় নেকি, সুদা বাদাম এটা দুটা পেকেট আনিছিল সৰু সৰুকে। এটাৰ পা সেই
পিঁয়াজ, নহৰু আহ তাৰপাছত আদা নিদিলেও হয়, তথাপিটো দিব পাই। পিয়াজ, নহৰু, আদা, বিলাহী, জলকীয়া। এইকেইটা বস্তু দি পেলাই মিক্সিত মাৰি দিলেই হ'ল আও, এক পাক ঘূৰিলে হৈয়ে গ'ল আৰু।
উম সেই মই সেই বুলি জানাহে মই বোলো বিট সেই বুটতো নিতিয়া লোহে সেই এটা পেকেট তেনেকে খাই দিলো আও, এবোৰ বোলো এ যা খাওঁৱে আও
টিয়াই থলো ৰাতিলেও কেইটামান খোটকুটিয়াকে হ'ব নহয় মিক্সাৰতহে দিবা।
উম', উম', এ এতিয়া তিয়াব লাগিব গৈ, তাৰমানে কাইলে অলপ খাব লাগিব দিনতে। মানে দিনত সেই দুবাৰ খাব পাওঁ আও ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ।
এনে ভাত তেনেকে দুবাৰ খোৱা হয়ে যে।
উম। এয়া বাদামৰ চাটনিটো তুমি ৰাতি বনালে মানে ৰাতিপুৱালে থবলৈ হ'লে সেই ফ্ৰজত থ'লে ভালে থাকে, নহ'লে মানে গৰম টো বেছি যে, ঠাণ্ডা দিনত থাকেই, গৰম দিনত মানে গোন্ধ ওলাই যাব।
সেয়া মোৰ আকৌ সেইটো সুবিধা নাই কাৰণে এতিয়া তেনেকে হে
অ'। নহয়, এতিয়া দিনতে বনাই খাব পৰা বা অকণমানকে অকল অকলকে বনাই খালে হ'ল। এতিয়া মানুহ ধৰা অকমান সৰহেই ন', গতিকে পাৰিবা।
অ', দিনত বনালে মানে ৰাতিপুৱা এবাৰ, আকৌ দুপৰীয়া এবাৰ তেনেকে খাব পাওঁ আউ।
উম। নহয়, মানুহ সৰহ যেতিয়া ৰাতি বনালেও পাৰিবা। উম। এটা এটাকৈ এইয়া, ভাজি, দালি, ভাত।
এইয়া থৈ দি আচোন। উ এয়া হেৰি ৰঙালাও আগ আৰু কঠাল গুটি তেনেকে বনালোঁ, মাছ আছিল।
কালি বনাইছিলোঁ, ৰঙালাও আলু কঠাল গুটি দি দালি মানে কালি প্ৰথম বনাইছিলোঁ।
উম।
মই এনেই তেনেকে নেখাওঁ। এই ৰঙালাও আলু খাই আছোঁ। এনেকে খাওঁ মই ধুপথুপীয়াকে। কিন্তু কালি মানে দালি, কঁঠাল গুট দিব দিলে ই, দি দিলোঁ। ভালে লাগিছে, বেয়া লাগা নাই খাই।
উম। ভালে লাগে বাৰু বেয়া নালাগে।
উম।
কেটা হ'ল কৰা তোমাৰ এতিয়ালৈকে? দহটা পাৰ হৈ গ'ল ন'? এয়া কল।
অ', হ'ল। হ'ল। হ'ল কিন্তু সেই ৰিজেক্ট বেছি আহিছে আউ।
অ', দহটাত কিমান পালাগে টোটেল?
উমজ কিমান আৰু? এই সেইটোয়ে হৈ আছে, দুশ পঞ্চল্লিশে হৈ।
অ', অ, এ হেৰী নেটৱৰ্কৰ প্ৰব্লেমো হৈ থাকে যে। এ মই বোলো দিনতে ফোন কৰোঁ, আটাইলৈ ফোন কৰিলে হেৰিয়ে হয়। নহয় তেতিয়া কা নাই, নাই। অহা নাই দেখোন। এ আজিহে সোমাইছে মোৰ ৰাতিপুৱা। এৰে চাৰিশ ওঠৰ টকা। অ'। এনে হেৰি প্ৰচেচিং বুলি দেখাই আছ তাকো আকৌ এইয়া মোৰ অটল পেঞ্চন কাটিলেই দুশ। প্ৰতিমাহে কাটেই। উম। অ' অ' দিয়া, হ'ব দিয়া। অ' অ', হ'ব।